ক'ত আছ?
এই মই অকন আমাৰ গাঁৱৰ ফালে ওলাই আহিছিলো।
অ', প্ৰেক্টিছ কৰি আছনে নাই।
মই প্ৰক্টিছ কৰি আছোঁ, ৰাতিপুৱাতে আবেলিও যাওঁ।
অ', আমাৰ গে'ম এখন আছিলে গ'ল কিপাৰ এটা লাগে। পাৰিবি নেকি কৰিব।
অ', পাৰি কিন্তু মোৰ ইমান প্ৰেক্টিছ নাই নহয় এতিয়া আগৰ নিচিনা।
সেই সেইদিনাখন তিয়া ফাইনেল খেলিব গৈছিল গ গুৱাহাটীত এনেকু এনেকুৱা ফটো আচলতে গ'ল কীপাৰ এটা লগত খেলিলোঁ
অ'।
মানে । চাৰি গল খুৱাইছে জানানে আমাকে এনেকুৱা বেয়া লাগিছে। এই আমাৰ ছাৰ এজনে কলে মই ক'লো নালাগে মইটো তোক ক'ৰবাত লৈ যাম। ত আমাৰ ঘৰতে থাকি ললেহেতেন প্ৰেক্টিছ সেক্টিছ আমাৰ লগতে হৈ গলহেঁতেন।
অ', ভাল হ'ল মন যোৱা হয়।
অ', ছাৰে ক'লে বোলে নাই অমুক জেগা হেৰি লখৰাত ভাল গ'লকিপাৰ এটা আছে
উম।
সি ভাল খেলে, তাক লৈ যাম। হ'ব এতিয়া আপুনি কৈছে যে চিন্তা নাই লৈ গ'লো, এনেকুৱা ফ খেলিছে জান ভালকে বলটোৱে ধৰিব নোৱাৰে ডাইৰেক্ট মাৰিবই নোৱাৰে তাৰ পিছত মই ছাৰক কলো মই খেলা হ'লেই ভাল আছিল।
চাৰে কি ক'লে
চাৰে ক'লে এই মই আগতে ভালেই খেলিছিলোঁ এতিয়া নাজানো নহয় এনেকুৱা আৰু এখন গেম আছে ত আজি আজি কেই তাৰিখ আজি তেইশ তাৰিখ ন
আজি তেইছ তাৰিখ অ আজি তেইছ তাৰিখ নেকি আজি অ আজি তেইছ তাৰিখ
অ আমাৰ পাঁচ তাৰিখে গেম এখন আছে
ক'ত আছে
এই হেৰিটো এই মাছ বাটৰ ফালে আছে
অ কি মই যাব লাগিব নেকি
যাও যদি ওলাবি তো আমাৰ ইয়াতে আহি পেলাই প্ৰেক্টিচেছ কৰিব পাৰিবি
অ কিন্তু আকৌ মোক কিবা দিব লাগিব ন পইচা চইচা
হ'ব হ'ব মই এইটো মিলাই দিম বাৰু দে কিমান লাগিব কম মানে দুদিন লাগিব আৰু দুদিন
দুদিন গেমখন দুদিন আছে ন
অ
তেতিয়াটো মোক টকা পাঁচ হাজাৰ লাগিবই
এই এইটো কিবা এটা মিলাবি অকণমান কিবা এটা মিলাবি আৰু
নাই অ তই জনোৱাই কিমান কষ্ট গ'ল কিপাৰ খেলাটো মোক টকা পাঁচ হাজাৰ হলেও লাগিবই
মানে হেৰি প্ৰাইজ মানি গেম
অ প্ৰাইজ মানি কিমান আছে
তোৰ হেৰি আছে দেৰ লাখ আছে ফাৰ্ষ্ট
ফাৰ্ষ্ট দেৰ লাখ
অ ছেকেণ্ড তোৰ এ হেৰি হাজাৰ পসত্তোৰ হাজাৰ
অ অ এতিয়া আমি কিবা এটা কিবা হ'ব লাগিব নহয় তেতিয়াহে
অ কিবা এটাটো খেলিব লাগিবই
যদি আমি একো নহয় পইচা পাতি মোক দিবি নাই আকৌ
সেইটো আমাৰ ফাইনেন্সৰ পৰা মিলাব লাগিব মই ফাইনেন্ঞ্চক ক'ব লাগিব
অ ফাইনেন্সক কবি কাৰণ মইটো এতিয়া কিবা এটা কাম এৰি থৈ যাম ন মোৰটো লষ্ট হব নহব আও ফটকৈ কিবা এটা হৈ যায় মোৰ
অ মোকো মানে মোৰটো হেৰিতে কৈছো মোক এ তোৰ ডিফেণ্ডাৰ খেলিব দিছে
অ তইও ডিফেণ্ডাৰ খেলিবি
অ এইটো মোক কৈছে এই তোৰ ভাল কিপাৰ আছে নেকি ছাৰ এজন আছে বাৰু
এই হ'লেও দেচোন অকনমান মানে যি যি কথা কওঁ হেৰি হয় ন গ'ল কিপাৰৰ ৰিক্স থাকে বহুতই
মই তোক চাৰি হাজাৰত যাম বুলি কৈছোঁ
অ অ চাৰি হেজাৰ
চাৰি হাজাৰ মই চাৰি হাজাৰ ফিক্স কৰিছো জিকিলোঁ হাৰিলেও মোক চাৰি হাজাৰ লাগিব কিন্তু ফাইনেঞ্চত
অ অ অ তেতিয়া কি চাৰি হোজাৰ ল'বিয়ে মানে
মই চাৰি হাজাৰ ল'ম তোকবাৰতে মই কিবা এটা মিক্স লাষ্ট কিমানত যাব পাৰিবি ক
লাষ্ট কিমান লাষ্ট মই চাৰি হেজাৰ পাঁচশ
চাৰিহাজাৰ পাচশ
আৰু নোৱাৰিম মই মন মনত নামিব
আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় চাৰি পাঁচ কিলোমিটাৰমান হ'ব আৰু খেলখন দূৰ
কিন্তু আকৌ ম'ত মোৰ আকৌ মোৰ আমাৰ ঘৰ পা তোহুত ঘৰলে যাব লাগিব নহয়।
তই আমাৰ ঘৰতে থাকি ল'বি।
হেই ইয়াৰ পৰা যোৱাটো অহা বাছটো খৰচ হ'ব না মোৰ ঘৰত তেতিয়া ভাবচোন ক'ত টোৰ ঘৰ ক'ত ভাবচোন।
উম।
মানে সেই ডিষ্টেঞ্চ চাই মোৰতো খৰচ হ'ব আৰু মইতো দিনে ৰাতি খেদিম কষ্ট কৰিম, মোৰ তাৰ কিবা এটা মানে মূল্য লাগিব ন'।
হ'ব মই চাৰি হোজাৰ টকা বাৰুতে মিলাই দিম দে।
নাই মই লাচ চাৰি হাজাৰ পাঁচশ পৰিম আও
অ' মই ফাইনেন্ঞ্চাক তিতিয়া হ'লে ছহেজাৰ ছহেজাৰ কম
অ'
পাঁচ হাজাৰ কৰি পাঁচশ টকা এটা মই লৈ ল'ম আও
অঁ, হ'ব তোৰ কথা ক' যিমান লব পাৱ মোক খালি টকা চাৰছ চাৰি চাৰি হাজাৰ দিবি বাকি যিমান খিনি পাৱ তই লৈ ল'বি আও
অঁ গেমিই খনতো হেৰি তাৰিখে আছে পাঁচ তাৰিখে আছে। তো ক'বাত আছে নেকি এনেই নাই নহয়।
নাই নাই আমি কিমানত যাব লাগিব?
তই তই হেৰি কৰিবি পাঁচ তাৰিখে আছে ত চাৰি তাৰিখে ৰাতি আবেলি সময়ত আম মোৰ ঘৰ আহি যাবি। অ' নাই নাই নাই হেৰি কৰিবি তই তই শুন তই আঠাইছ তাইখ মানে আহি যাবি।
অঁ।
আঠাইছ তাৰিখ মান পা আহি যাবি, আম মানে প্ৰে্টিছটো কৰি আছো আঠাই তাৰিখৰ পা আমাৰ লগত প্ৰেটিছ কৰি কেইদিন থাক থাকি দিবি আমাৰ ঘৰত।
হ'ব একো নাই।
আৰু গেইম চেইম এতিয়া বহুত আছে লাগিল নহ'লে কেইদিনান আমাৰ ঘৰতে পইচা কেইটামান ঘটিবি গেইম এইকেইদিন বহুত আছে।
অঁ হ'ব মোক কবি কৈ থাকিবি খালি কেতিয়া কেতিয়া আছে কি কাম আছে?
অঁ কিন্তু এইফেলে ইমান গেইম চেইম নহয় না সেইকাৰণে মই তোক কৈছোঁ আও
অঁ অকৌ মই ঘৰলে আহিব লগীয়া হ'বও পাৰে ন'।
অঁ আহি যাবি কেতিয়াবা ক' মোৰ বাইকতে আহি যাব পাৰিবি।
অ' একো নাই খালি মোক গেইম থাকিলে জনাবি।
অঁ বাকী ঘৰৰ খবৰ খাতি কেনেকুৱা?
এ আছো আৰু ন' চ যে তেনে চলি
উম।
বাকী তহঁতৰ?
আম আছো আও, মই আজিহে ঘৰত আছো নাই এইকেদিন তে খে খেলিয়ে আছো এইকেইদিন বহুত গেইম হৈছেঅও
পইচাটো ধুনীয়া ইনকাম কৰিছ চাগে?
পইচা কেইটা মান ইনকাম কৰিছোঁ আও
কিমান ইনকাম কৰিলি, পাচ ছ হেজাৰ মান?
হে নাই তাতকৈ বেছি হৈছে। মই এখন খেল খেলিব গ'লে লাভ তিনি হোজাৰ।
মই তই ত এতিয়া মানে টকা বাৰ চধ্যশ মান ইনকাম কৰিলি ন।
অঁ।
ঠিকে আছে, আৰু গেম কত আছে গম পোৱা নি।
এ লাষ্ট এখন খেল খেলিব গলে মানে তোৰ যদি ঘৰৰ পৰা যদি দুই তিনি কিলোমিটাৰ মান হলো
অঁ।
তিনি হাজাৰ লাগিবই, তাৰ তাৰ তলত মই একদমেই নাযাওঁ।
উম কথা বুজি পাইছো বাৰু, আৰু তুমি গৈ আছা নেকি? আৰু ক'ত গেম আছে, গম পাৱানে?
আৰু কৰ'বাত আছে ব একেই মোৰ ফাইনেঞ্চিয়াৰডালে বহুত কৰি আছে গৈছে গেম কেইদিন বহুত আছে।
অঁ গেমখন মানে থাক খেলি থাকে, অ এৰি দিলে মানে প্ৰেকটিচটো কমি যায় যে।
উম। আমি সেইনাখন মাজতে তোৰ, কেইটা পোৱালি ৰ ফাইনেন্সাৰে আমাক লৈ গৈছে।
অঁ।
প্ৰাইজ মানি আছিলে, আঢ়ৈ লাখ টকা।
অ।
উম। তাৰপিছত আমাৰ একদম ফাইনেন্সিয়েল লৈ গৈছে, ৰুম চুম চব ফাইনেন্সিয়েল খোৱা বোৱা চব ফাইনেলত যে আমি ফাইনেল জিকিলোঁ।
উম।
আঢ়ৈ লাখ ট আঢ়ৈ লাখ টকা পা তাৰ পিছত হেৰি তোৰ আমি কেইটা গছিলো ৰ, দশ নে কেতিয়া গৈছিলো, দশটা নহয় বাৰটা গৈছিলো। বাৰটাৰ পোৱালী, ফাইনেন্ঞ্চিয়াৰ লৈ হৈছে তোৰ এক লাখ ত্ৰিছ হাজাৰ।
অঁ।
তাৰপিছত বাকী যোনখিনি ভগাই বাচিছে, আমি কিমান আমাৰ দশ হাজাৰ নে কিমানকৈ এটা ভাগত পৰিছে।
ধুনীয়া।
কি লাগে ফাইনেন্সাৰ ইটো খাওঁ বুলি কিবা এটা খাম বুলি কলে হেই এইটো ৰেড বুল্ট‌ এটা খাওঁতে ফাইনেন্সাৰে আনি দিয়ে। ভাত খাওঁ বুলি কলে ভাত খাবি, ব্ৰেকফাষ্ট বুলি ব্ৰেকফাষ্ট
অঁ মানে আচলতে ফাইনেন্সাৰ এনেকুৱা লাগে।
অঁ, মানে আমাৰ ফাইনেঞ্চিয়েল একদম একো চিন্তা কি খাবি। ৰুম একদম কেনেকুৱা এনেকুৱা স্কুল ঘৰ স্কুল ঘৰ ৰুমে একদম পুৰা ধুনীয়াকে এ চি চে চি থকা ৰুম লৈ দিছে একদম।
আচলতে ফাইনেন্সাৰ মানে বেলেগ ফাইনেন্সাৰ বেয়া, এইটো ফাইনেন্সে সদায় ভাল লাগে।
অঁ, এবাৰ এটা ফাইনেন্সাৰ খেলিব গলো, জানা এনেকৈ স্কুলৰ ৰুমত তলত শুৱাইছে।
এই ম‌ই এনেকুৱা ফাইনেন্সাৰ খেলিব নাযাওঁ দেই।
আমাৰ ফাইনেঞ্চিয়েলডাল একদম বড়ো হয়, একদম এই মানে কেনেকুৱা মজা লাগে মানে একদম।
সেইবিলাক ফাইনেন্ঞ্চে ভাল ন, বেলেগ ফাইনেন্ঞ্চাৰ লগত খেলিব যাব নোৱাৰি।
কৈছে কি খাবি, আজি গাহৰি খাওঁ। মানে ডেইলি মাছ মাংস খোৱাই আছে, তাই নাই মিনিমাম বুলি কলে তাৰ নাই তাৰ আশী হাজাৰ, নব্বৈ হাজাৰ মান খোৱা বোৱাতে যায়।
উম সেইটো হয়, তেনেকুৱা ফাইনেন্সাৰ ভাল, সি যেনেকা খৰচ কৰে তেনেকৈ দিবও মন কৰে ন।
অহা যোৱা।
অ,
অহা-যোৱা, খোৱা-বোৱা চ'ব তাৰে খৰচ।
তেনেকুৱা হয়, ঠিকে তেনেহ খেলি থাকিব লাগে।
অ,
সেইটো বেষ্ট আৰু।
হে?
সেই তেনেকুৱা হ'লে বেছ
অ, এনেকুৱা হ'বই লাগে। তেইখিদিনাখন মোৰ, ত জোতা মোৰ, এযোৰ লৈ গৈছিলো, দুযোৰ নিনিলো।
অ,
জোতা এযোৰা জোতাযোৰ, মোৰ আগফালেটো একদম পুৰা ফালি গ'ল।
অ,
আকৌ তিনি, হেজাৰ কিমান টকা দি ফাইনেন্সিয়াৰ, জোতা এযোৰ লৈ দিছে নেভিয়াৰ।
ঠিকে আছে নিমবিহতৰ লৈ সেইটো ভাল, তুমিয়ে আৰু।
অ, মই আছ, চাগ খুব বেছি মই ভাবিছো খুব বেছি, এহেজাৰ বাৰশ মানৰ লৈ দিব চাগৈ।
অ,
দেই ত, যে পান গৈছে, জোতাযোৰ দেখকচো ভাল কোৱালিটিৰ। দেখাইছে, তিনি হাজাৰ নশ নে, আঠশ টকা লৈছিলে।
অ, তেনেহ'লে ঠিকে আছে, যে তেনেকুৱা
কিনি, পোৱা নাই আজিলৈকে।
আৰু ফাইনেন্ঞ্চত তোমাৰ পইচা খৰচ কৰে না, ত তেনেকুৱা গেম দেখাবই লাগিব আকৌ। এনেকুৱা হ'লে ভাল সদাই ফাইনেঞ্চত ভাল হ'ব। এতিয়া, খেলি
তই ত, তই যদি এবাৰ যদি তাৰপিছত যদি ভালকৈ যদি হেৰি দেখাই দিয়।
অ,
খেলতটো ভালকে দেখাই দিয়েই, তই চিন্তাই নকৰিবি তোক এনেকুৱা ফিনান্সাৰ কৰিব ইয়াত ইয়াক ৰাখ লত, ৰুম মই লৈ দিম আমাৰ ইয়াত, ৰুম লৈ দিম তাক অকলে থাকিব লাগিলে আৰু এটা কাৰোবাক লৈ থ- থকা ৰুম লৈ দিম ইয়াতে থাক গেম মাৰি থাক। খালি নন, ষ্টপ গেম মাই থাক।
হ'ব মোৰ একো আপত্তি নাই, মই নন ষ্টপ গেম মাৰি থাকিম খালি ফাইন চ, নাপালে হ'ল।
অ, পইচা-পাতি একো চিন্তা নাই।
অ,
পূৰা, ধুনীয়াকৈ তোক লৈ যাব খোৱাব বোৱাব
অ, হা, হা,
তোক গাড়ীত ধুনীয়াকৈ লৈ যাব।
মোৰ এতিয়া ফাইনেঞ্চল প্ৰব্লেম মোৰ বেছি দৰ নাই ফাইনেন্ঞ্চে একদম গাড়ী পঠিয়াই দিয়ে আমাক অমুকৰ- অমুকত। পোৱালি পঠিয়াই দিয়ে একদম
অ, অ, মানে জেগ-জেগা ৰখাই দিয়েহি আৰু
অ, জেগাত একদম ৰখাই দিয়ে।
মানে জেগাত ৰখাই দিয়ে, জেগা পৰা খালি গলে হ'ল আৰু।
অঁ।
ফাইছেন্সন তেনেকুৱা লাগে দেই। আচলতে ফাইনেঞ্চয়ে মানে পোৱালিৰ কষ্ট বুজি পাব লাগিব ন।
অঁ আমাক হাৰিলোঁ জিকিলোঁ যিমানেই হেৰি হওক মানে।
অঁ।
তোক অ হ'ব দে বাদ দে থ আজি নোৱাৰিলে কাইলে বেলেগ দিনাখন ভালকে খেলিবি। মানে বেয়াকৈ নক তই অমুকক তই এনেকৈ খেলিছ। তই ইমান বেয়া খেলিছিল, সেইটো বল মাৰিব পাৰ অমুকত অমুকত মাৰিব পাৰ তই তাত মাৰিছ।
উম তেনেকুৱা লাগে আচলতে।
হাৰিলো নহয়, এ হ'ব দে বাদ এইবোৰ কাইলে গেম অমুকত আছে ওলাবি খালি, এডাল দিয়া আৰু
অ একো নাই, আজি আজি হাৰিছ কাইলে জিকিবও পাৰ, সদায় জিকিব লাগিব বুলি লিখা আছে নেকি।
অঁ। মানে একদম ভৰি তেই ছাল বাকলি এৰি গৈছে, কি একদম খেলি খেলিও পৰি ধৰি একদম
পইচা পাবৰ কাৰণে কৰিব লাগিবই।
কৰিবতো লাগিব।
তোৰ লাগিলে যিয়ে তই পইচা পাবলে কৰিবই লাগিব।
তাকে দৌৰিব চৌৰিব যাম বুলি ভাবি আছো গেমৰ পৰাই আও মানে টাইমেই পোৱা নাই।
কথাটো হয় গেম থাকিলে দৌৰিব যাব নোৱাৰি নহয়, চাঞ্চ নাপায় নহয়। টাইমো নাপায় দেচোন গেম থাকিলে দৌৰিব যাব।
অঁহ। তাকেই এতিয়া সদায়তো ফুটবল খেলি টাইমো হৈ গৈছে বয়সো হৈ গৈছে এতিয়া।
সদায় খেলিলে পইচা পালে বুলিয়ে সদায় খেলি থাকিব নোৱাৰে নহয়।
অ এতিয়া মই ফুটবল খেলি মই খুব বেছি পাঁচ বছৰ, দছ বছৰ খাব পাৰিম তাৰ পিছততো মই ফুটবল খেলি খাব নোৱাৰিম, তেতিয়া বেয়া- এতিয়া ভাল খেলি আছো, তেতিয়া অকমানতো বয়স হৈ লোৱাৰ পিছতনো মই ভাল খেলিব নোৱাৰিম।
অৱতেতিয়া মই কি কৰিম? সেইকাৰণে কিবা এটা এতিয়াৰ পৰাই ভাবিব লাগিব আৰু।
উ ঠিক আছ, এতিয়া ভাব এতিয়া ভ ভাবিলে ভাল বাৰু।
উম।